ঐ অ' মমতা কি কৰি আছা অ'
অ' আছো।
অ', কি খবৰ তোমাৰ? বহুত দিন ফোন কৰাই নাই যে তুমি।
অ', এই কেইদিন ব্যস্ত আছিলো ৰ'বা অলপ কামত।
অ' মই তোমাৰ আছো ভালে আছো।
বাকী ঘৰত চ'ব ঠিকে আছে?
অ' ভালে আছে ভালে আছে এই তোমাৰ মই ৰিচেন্টলি ষ্টেটাচ্ টো দেখা পাইছিলো ক'ৰবাত ফুৰিব গৈছিলা
অ' এনে ইফাল সিফাল গৈ থাকো বাৰু, এনে এতিয়া এইবাৰে বেছি দূৰত যোৱা নাই ৰ'বা ক'ৰবাত ওচৰতে গুৱাহাটীতে লোকেল জাগাতে গৈছিলোঁ।
অহ, অ', এই ৰিচেন্টলি নেপাল গৈ আহিলোঁ, নেপালত গৈছিলোঁ, হয়, হয়।
নেপালৰ পৰা কেতিয়া আহিলা?
আজি পাঁচ দিন মান হ'ল চাগে চাগে বি হয় এই অফিচৰ পৰা বেছি ছুটি পোৱা নাছিলো যে এসপ্তাহৰ ভিতৰতে এ গৈ আহিলো কাম অলপমান আছিলে সেইখিনি কৰি থৈ আহিলো।
অ'কেনেকে গৈছানো নেপালত গুৱাহাটীৰ পৰা পাঁচ দিনতে ঘূৰি আহিব পাৰিছা।
হয় মানে ৰাতিপুৱা এনেতো তোমাৰ যদি ভালদৰে যোৱা শৰীৰক কষ্ট নি নিদিয়াকৈ গ'লে তুমি এসপ্তাহৰ ভিতৰত ঘূৰি আহিব পাৰা। আৰ যদি নহয় আৰ আৰাম অ' আৰামত যাও ভালদৰে যাও তোমাৰ ছুটি আছে ভালেকেইদিন তেতিয়াহলে তুমি আৰাম চে যোৱা তেতিয়া হ'লে দুদিন আ আৰু তোমাৰ দুদিন লাগি যায় পুৰা দুদিন লাগে।
অ, সেয়া কি কয় কি গাড়ী লৈ চিলা নে ট্ৰেইনত, বাছত নে ফ্লাইটত।
নহয় নেপালতো এতিয়া তোমাৰ ট্ৰেইন নাই বাছতে যাব লাগে। ইয়াৰ পৰা তোমাৰ এই ৰেল এন জি পি শিলিগুৰিলৈ ট্ৰেইনত যাওঁ। তাৰ পৰা এই সৰু সৰু চমুবোৰ লাগি থাকে। সেই চময়ত তোমাৰ নেপাল তাললৈকে যোৱা হয় তাৰ পৰা তোমাৰ বাছ।
অ, তাতেতো তোমাৰ পাছপৰ্ট লাগে ন, নেপালত গলে।
নালাগে পাছপৰ্ট নালাগে তোমাৰ মানে ইয়াৰে কিবা এটা আইডি হ'লে হ'ল।
অ', মানে ধৰা ভোটাৰ আই ডি নাইবা আধাৰ কাৰ্ড সেনেকোৱা হ
অ' অ' অ' পাছপোৰ্ট ভিজাৰ প্ৰয়োজন নাই ন।
অ' কিন্তু এনেই মানে আমাৰ লগৰ এজন ৰিচেণ্টলি গৈছিল সিহঁতে ফ্লাইটত যোৱাৰ কাৰণে নেকি পাছপৰ্ট বিচাৰিছে।
অ' সেইটো চাগে কিবা সিহঁতৰ ডাউট হৈছে সেইকাৰণে পাছপোৰ্টটো বিচাৰিছে চাগে। নহলে এনে পাছপৰ্ট নিবিচাৰে।
হয় নেকি ভালেই তেনেহলে ভালেই। প্লেনিং কৰিব পাৰি, তাতে এনেই খৰচ কেনেকুৱা কিনো।
এ খ খৰচ খৰচ ইয়াৰে ইয়াৰে তুলনাত তোমাৰ বহুত খৰচ হয়। মানে তোমাৰ আ তাৰে ইয়াৰে হয়, পইছাতো অলপ মান তাতেগৈ বাঢ়ি যায় কিন্তু খৰচতো ইয়াতকৈ ইয়াতকে তোমাৰ যিমান খৰছ হয় ন, ট্ৰেভেল কৰিলে বা এতে তাতকৈ বহুত বেছি হয় আৰু বহুত বেছি বেছি লয় ৰেন্দমলি তোমাৰ ৰেন্দমলি তোমাৰ ইয়াতে ধৰা‌ বাছৰ ভাৰা এনে নৰমেলি দহ টকা বা বিছ তাতেই তাতেই যদি তাতেই যদি তোমাক নতুন দেখাপাইছে তোমাক‌ অ ফাৰ্ষ্ট টাইম দেখা পাইছিল তোমাৰ পৰা পঞ্চাশ টকাও ল'ব যিজন মান মানে সদায় লগ পোৱা মানুহ বা চিনি পায় তেওঁৰ পৰা বিশ টকা ল'ব হেনেকুৱা ধৰণৰ হয়।
অ' মানে তাতে যেনেকুৱা আমাৰ গুৱাহাটী গুৱাহাটীত ধৰা অমোক এঠাইৰ পৰা এঠাই, এঠাইলৈ গ'লে এটা মানে বাছৰ ভাড়াটো নিধাৰিত কৰা আছে কিন্তু তাতে অ তাতে হেনেকুৱা নাই অ' অ'
নতুন মানুহ দেখা পাইছে বা অচিনাকি মানুহ দেখা পাইছে তেতিয়া হ'লে তেওঁৰ পৰা, ভালেখিনি ভাড়া লই লয়।
অ' বেছি কে লৈ লয়।
হয় হয় পঞ্চাশ টকা ল'ব লাগে তা তাতে দুশ টকা লই লয়। হেনেকুৱা ধৰণৰ লয় আৰু। এ হে হে হে বিলাক খৰচতে বহুত হয় আৰু আৰু তোমাৰ আ হোটেল যদি গৈ থাকা আৰু হোটেলটো এনে থাকি, থাকিব লাগিব। যিহেতু বাছবোৰ টোতো নাইট চোপাৰবোৰটো আবেলি হে যায়। আবেলি তোমাৰ চাৰিটা বজাৰ পৰা পিছৰ পৰা হে আৰম্ভ কৰে। হেফালে তোমাৰ নেপালৰ ভিতৰলৈ যোৱাৰ ক্ষেত্ৰত ন? তৌ তুমি সেই ব'ৰডাৰত টো হোটেলত থাকিব লাগিল। হোটেলত থাকা তোৰ যদি তুমি হোটেলত থাকিয়েই তাৰে পৰা হোটেলৰ পৰাই যদি তুমি বাছবোৰ বুকিং কৰিছা বা বাছৰ টিকট লৈছা। তেতিয়া হে তোমাৰ হোটেলত থকাতো ফ্ৰী।
অ', মানে হোটেলৰ লগত নাইট চোপাৰবোৰৰ লিংক থাক
হয়‌, হয়, হয় যদি হোটেলত তুমি চিধাই গৈ কেনে সোমাইছা। তাৰ পিছত হোটেলৰ মালিক কক বা হোটেলৰ চোৱা চিতা কৰা যিজন মানুহ থাকি সেইজনক কৈছে যে, আম আমাৰ কাৰণে মানে টিকটৰ ব্যৱস্থা কৰি দিয়ক অমোক ঠাইলৈ যাব লাগে। তেওঁ গৈ কিনে সেই কাউণ্টাৰৰ পৰা টিকট কাটি আনি দিয়ে তোমালৈ।
লৰ ভাড়াটো মান এ জি পিত আৰু এইটো অ', ভিতৰত এই কিবা পানী টেংকি বুলি কয় নেকি জেগাটোক?
সেই-সেইখিনি, একচুৱেলি পানী টেংকীটোতো ৱেষ্ট বেংগল পৰি যায়। ৱেষ্ট বেংগল আৰু নৰ্ নৰ্থ বেংগলৰ মাজত পৰে তোমাৰ পানী টেংকি পাৰ হৈ কিনে তোমাৰ ব্ৰিজ আছে। আগতেতো বাৰু এটাই ৰাস্তা আছিলে, চিধা এতিয়াতো পুৰা, তোমাৰ সেই জালুক বাৰীৰ দৰে। আ, ফ্লাই অভাৰৰ ওপৰত ফ্লাই অভাৰ এনেকুৱা ধৰণে পুৰা সজাইছে হয়, হয়। মই এই, মানে, ৰিচেণ্টলী গৈ আহিছোঁ তো, সেইকাৰণে ভালদৰে মনত আছে আৰু
অ', তাকে আমিও প্লেনিং কৰি আছিলোঁ। মানে, ধৰা পখৰা প্লাছ এইফালে তোমাৰ অলপ এনেকে কাঠমাণ্ডু, এনেকে ঘূৰিম বুলি। তাকে মই ভাবিলোঁ, পাঁচ দিন বা এসপ্তাহ যদি এনেকুৱা ভাল এটা ট্যুৰ হয়, তেনেহ'লে যাব
অ', নহয়, নহয়, নহয়। পইচা-পইচাটো ন'হব তোমাৰ। অ', পইছাটো ভালেইখিনি ল'ব লাগিব। আৰু তুমি যদি সেইফ ফালে বেছি দূৰলৈ যাব খোজা তেনেহ'লে তোমাৰ আ। দিনো ভাল। ভাল লাগিব কিয়নো আমাৰ ইয়াতে ট্ৰেইন চলেটো নেপালৰ টো। ট্ৰেইনৰ ব্যৱস্থা নাই চ-চব হয় হয় চব অ হয় চব ব‌ব গোটেইখিনি যিমান। তুমি ট্ৰেভেল কৰিবা গোটেইখিনি বাছতে হয়। বাছ আৰু বিশেষকৈ সৰু। ট্ৰেভেলাৰ বোৰ যে থাকে। সেই হেই গাড়ীতে তুমি। যাব লাগে বেলেগত অ' একো আপচনেই নাই তোমাৰ তাতে এইকাৰণে সময় বহুত লাগে। অ' থিকে আছে ম যাব। পাৰা।
যাবতো পাৰি ৰৱা তুমি আকৌ কলানে পইছাটো বেছিকে‌ লাগিব বুলি।
পইছাটো বহুত হয় নাই নাই পইছাটো লাগিব কিয়নো তোমাৰ অ' তাতে আৰু খোৱা বোৱাৰো খৰছ আছে তু আৰু ইয়াৰে যেনেকে তুমি গুৱাহাটীত অ'- বা আমাৰে এৰিয়া খিনিত আমি যত থাকো। তাতে তুমি এ পঞ্চাশ টকাতে তুমি নিৰামিষ খাদ্য এ এসাঁজ খাব পাৰা কিন্তু তুমি তুমি নেপালত নিৰামিষ যদি খোৱা। তুমি মিনিমাম তুমি চাৰিখ টকা দিব লাগিব।
মাই গূদনেছ, ইমান দাম তাত নেকি তাতে, অহ আৰু বস্তু‌ থস্তু এই ধৰা কিবা, আমি ধৰা তাৰপৰা কিবা বস্তু আনিব বিছাৰিলে সেনেকে আনিব পাৰি নে নোৱাৰি।
কেনেবা ধৰণৰ বস্তু বা আনে এতিয়া,
তু বাৰু সেইটো কিনিব পাৰি ধৰা ইলেকট্ৰিকৰে হওক বা কিবা এনে, ক ঘৰৰে বস্তু থস্তু সেনেকে আনিব পাৰি
অ পাৰি পাৰি খালি নালাগে নালাগে তুমি খালি অ অ' এই যে নেপালী খুকৰী বুলি কয় যে,
অ
সেই যদি খুকৰীটো কিনা তেনেহলে সেই খুকৰীৰ লগত, এটা অৰিজিনেল মানে, তোমাৰ দুইচিপ থাকে
অ' খুম খুমতি বুলি কয়।
হয় হয় সেই সেই ৰিচিপ্ত, খন আনিব লাগে। কিয়নো বৰ্ডাৰত, তু তোমাৰ চি ছিকিউৰিটি অ ছিকিউৰিটী চেকিংটো হয়তো ভালদৰে টো সেই তাতে তোমাৰ, অস্ত্ৰ সস্ত্ৰ কিবা দেখা পায়, তেনেহলে সিহতে ৰাখি থয়। দিয়ে। কিন্তু, যদি অৰিজিনেল, অৰিজিনেল ৰিছিপ্ত কপি খন, তোমাৰ লগত থাকে, তেতিয়া হলে একো নহয়।
অ' তেতিয়া হলে আনিব পাৰি। নোৱাৰি আৰু ন? আৰু কোন? তাতে এনে, টো মই শুনিছোঁ, নেপালৰ সোণ বহুত ধুনীয়া? মানে তাতে পোৰা পিয়ৰ গল্ড টো পায়। আমাৰ ইয়াতে টুৱেণ্টি-টু কেৰেট, এইটিন কেৰেট, ছিক্সটিন কেৰেট পায় ন? তাতে! সেইটো আনিব পাৰিছা চাগে ন? গিল্ড বা কিবা এনেকুৱা, জুয়েলেৰী,
সেইটোত আকো বাধা নাই তোমাৰ। হে! হেই! ফোনটো বা! কিনা যিটো ৰচিদ থাকে, কেনো, সেইটো থাকিলে হ'ল তোমাৰ তোমাক হয়, হয়, হেইটো যিটো ৰচিদ থাকে, সেইট টো দেখুৱালে হ'ল, এনে টো চেকিং ছেকিং কৰা নাছিলে, মই যেতিয়া আগতে এবাৰ গৈছিলো, তেতিয়া ছেকিং কৰা নাছিলে। কিন্তু ৰিছেণ্টলী গ'লো তেতি এতিয়া তোমাৰ সেই এক্সত চেকিং হয়, বস্তু
অ', হা, হা
সেই, এক্সৰেত ছেকিং হোৱা নাছিলে। এনে মানুহৰ পৰা আই ডি লৈ চাইছিলে।
অ', এতিয়া মানে তোমাৰ পোৰা মানে হেয়া কৰিছাঁ। এই যে, ৰেলৱে
হয়, হয়, হয় ৰেলৱে ষ্টেচনত হয়, হয় অ', হেনেকে, হেনেকে চাই, মানে তোমাৰ যদি কিবা, ব্যা বিষাক্ত বস্তু বা এ তোমাৰ অস্ত্ৰ শস্ত্ৰ কিবা লৈ গৈছা, তেতিয়াহ'লে তাতে মানে ধৰি দিয়ে আৰু, নিব নিদিয়ে।
অ' নাই দিয়া। আমি মানে প্লেনিং কৰি আছিলো, ভালে হল তুমি কথা খিনি মোক ভালকে বুজাই দিলা। মানে এতিয়া ভাবিছোঁ, যোনটো আমি এটা! এটা বাজেট লৈছিলোঁ, সেইটো বাজেটতকৈ অলপ বেছি কৈ নিব লাগিব।
হয় বেছি বেছি লাগিব বেছি লাগিব এইটো মই কিয় কলো পিছত যাতে তোমাৰ আ অ' হাবা হয়, হয় হাবাথুৰি খাব লগা নহয় আৰু টক
অ' তাকে তো আৰু তাতে জি পে জি পে আমাৰ যেনেকৈ অনলাইন উ পি আই, বা কিবা সেনেকুৱা অপচন আছে তাতেও তো আছে চাগে,
তাতে আছে কিন্তু তোমাৰ ইয়াৰে বা ইয়াৰে তুমি ইছকেনাৰতো তাতে ইওছ কৰিব নোৱাৰিবা নহয়।
অ' আমি নিলে কেছ এ নিব লাগিব।
অ' আমি কেছ নিলেও হ'ব। হ'ব যদি আমাৰ লগত আ চেনঞ্জিঙ মানি নাই মানে নেপালৰ,
আচিও মানে ইণ্ডিয়ান কাৰেন্সি হ'লেও হ'ব ন আচ্ছা আচ্ছা তাতে মানে চেন্স কৰিব পাৰি আৰু বডাৰত,
তাতে চেন্স নকৰিলেও কথা নাই মইতো অ কৰাই নাই, মই ইয়াৰে য'ত যিমান হয় হয় মই ইয়াৰে পইচা লৈ ঘূৰি আছোঁ আহ দোকানত তাতেও নোটৰ চলে আমাৰ ইয়াৰে পইচা তাতে য'ত দিলেও লৈ লয়।
অ' তেনেহলে থিকে আছে দিয়া ভালে আছে।
যাম বুলি ভাবিছা থিকে আছে কিন্তু বৰষুণৰ বতৰত, যাবা দে
তাকেতো এতিয়া নহয় গ'লে আমি ধৰা এই ছিজন তাইমত,
হয় হয় সেই আ হয় হয় অ অ সেনেকুৱা সময়ত যাবা হয় সেনেকুৱা সময়ত গ'লে কি হয় তোমাৰ যেতিয়া বৰষুণ নপৰেতো বৰষুণ নপৰিলে তোমাৰ আ মানে, ফুৰি ভাল পাবা, নহ'লে যদি যোৱাৰ পিছত, যদি বৰষুণ দিব,
অ' তাকেতো‌ তাকেতো এতিয়া নাযাওঁ। আমি মানে এতিয়া পেলেনিং কৰিহে আছো। থিক আছে তুমি মোক ভালকে কেনেকে কি যাব পাৰি আৰু যদিও এনেকুৱা হোটেল বা বাছৰ সেনেকুৱা যদি কানেকচন আছে। নহ'লে তুমি মোক দি দিবাচোন দে দিয়া থিক আছে বাৰু উম! দিয়া লগ পাম।
অ' অ' থিক আছে।
অ'